হেল্ল'?
হেল্ল'?
অ' কি কৰি আছা?
বহি আছো, তুমি কি কৰি আছা?
মইয়ো বহি আছো, ঘৰতে।
হয়! ঘৰতে তুমি ক'ত? ঘৰতে নে ভিতৰত।
মই, মই ঘৰতে আজি। ৰাতিপুৱা কেইটাত উ! উঠিছিলা?
আজি সাতটাত উঠিছো। তুমি কেইটাত উঠিছা
মইয়ো ধৰা সাতটা মানতে উঠিছিলো
টোপনি কেইটাত যোৱা
হে
টোপনি কেইটাত যোৱা
ৰাতি চাৰে এঘাৰটা
চাৰে এঘাৰটা
উ ৰাতিপুৱা কি খাইছিলা
ৰাতিপুৱা আজি ভাত খাইছো তুমি কি খাইছা
মইয়ো আজি চাহ খাইছিলো
ঠিকে আছে
ৰাতিপুৱা ৰাতিপুৱা কেইটাত খোৱা
ৰাতিপুৱা খাওঁ আঠটা চাৰে আঠটাত তুমি কেইটাত খোৱা
মই খাওঁ আঠ তাত
আঠটাত আজি কলেজ নাই
আজি যোৱা নাই
যোৱা নাই
যোৱা নাই ৰাতিপুৱা তুমি চাহ খাই কি কি কৰা বা ভাত খাই
মই এনে চাঁহ খাও আজি ভাত খাইছো কেতিয়াবা কেতিয়াবা ভাত খাওঁ খাই বাচন তাচন থাকিলে তোৰ আৰু এনেতো কলেজ থাকিলে কলেজত যাও নহলে বন্ধ থাকিলে ঘৰতে থাকো ঘৰৰ কাম চাম কৰো কাপোৰ কেইটামান ধুইছিলো
হয়
তুমি কি কৰিছা তাত
উ মই মইতো বিশেষ একো কৰা নাই মানে ৰাস্তাত গৈছিলো ন। কাম এটা আছিলে সেইটো কৰি আহিছো এতিয়া আহি কিনে এতিয়া ঘৰত সোমালো। তাৰপিছত আকৌ আধা ঘন্টামান পিছত আকৌ ঘৰৰ পৰা ওলাই যাম এক জেগাত
কি ফুৰিব যাবা
নাই নাই কাম এটা আছে যে সেইটো মানে কৰিব যাম
অ
এতিয়া এতিয়া কি কৰিবা
এতিয়া অলপ বহি আছো অলপ পিছত ফুৰিব যাম ভাবি আছো
অ ঠিকেই আছে
উ গা পা ধুই এতিয়া যি ৰোধ দিছে গা ধুম আজি অলপ দেৰিকে ধুম বাৰটা মানত দুম স এনেই তোৰ ৰাতিপুৱা ধুই কলেজত যাওঁ
হয়
তুমি কেইতিয়া দোৱা?
মই দৌৰো, ধৰা এঘাৰটাত।
ঠিকে আছে। সদায় একেটাইমতে ধোৱা?
হ'য়। একে টাইমতে ন'। আৰু দুপৰীয়া দুপৰীয়া খোৱাটো কেইটাত খোৱা?
দুপৰীয়া এক এটাৰ পৰা দুটাৰ ভিতৰত। তুমি কেইটাত খোৱা?
মই এটাত, এটা বজাত।
সদায় এটাতে খোৱা?
হ'য়।
আজি চাহ, চাহ লগত আৰু কি খাইছা?
চাৰ খাইছু তোমা, বিস্কুট খাইছিলু চিৰা মুৰি এইবিলাকেই।
ঠিকে আছে।
হ'য়। বাদ খোৱাৰ পিছত কি কৰা তুমি?
ভাত খোৱাৰ পিছত এনে অলপ বহি চহি আছিলু। পিছত কেইটামান কাম আছিল, কৰিছু।
অ', ৰু দুপৰীয়া খোৱাৰ পিছত?
দুপৰীয়া খোৱাৰ পিছত অলপ ৰেষ্ট লওঁ। লৈ কিনে পিছত অলপ আ আবেলি টাইমত অলপ খোজ কাঢ়িব যাওঁ। অলপ খোজকাঢ়ো। গৰত, কেত তে মোবাইল চোবাইল চাওঁ। জাঙ। তুমি কি কৰা?
মই তোমাৰ এই মোৰ অলপ মানে দুপৰীয়া খাই অলপ ৰেষ্ট লৈ কেনে, তাৰপিছত অলপ মোবাইলটো চাওঁ, তাৰপিছত অলপ, মানে শুই থাকো অলপ।
টোপনি যোৱা?
হ'য়।
ঠিকে আছে। মোৰ দিনত টোপনি নাযাওঁ।
অ', মই এক ঘণ্টা টোপনি মাৰো, তাৰ পিছত আকৌ খনজাৰ আক আগে আগে উঠু। উঠি কেনে অলপ ৰাস্তাত ওলাই যাওঁ। ওলাই কিনে অলপ লগৰ কেইটাৰ লগত কথা পাতো। বহি চহি থাকো। তাৰপিছত আকৌ ঘৰত আহু। ঘৰত আহিকেনে সন্ধিয়া টাইমত ভালকৈ হাত ভৰি ধুই চুই তেল তেল লগাই কিনে আকৌ ৰুমত আহো। ৰুমত আহি কিনে অলপ ৰেষ্ট লওঁ। তুমি কি কৰা পিছত?
উম। মই এনে অলপ ৰাস্তাৰ পৰা ঘূৰি চুৰি আহি, মইও ফ্ৰেছ ট্ৰেছ হৈ অলপ পঢ়িব বহোঁ।
হ'য়। তাৰ পিছত কি কৰা? তাৰ পিছত কি কৰা?
তাৰ পিছত অলপ পঢ়ি পিছত অলপ ঘৰৰ মানুহৰ লগত কথা-চথা পাতো। পিছত ভাদ খোৱাৰ টাইম হৈ যায়, ধৰা ৰাতি নটাৰ পৰা দছটাৰ ভিতৰত ভাদ খাওঁ। ভাদ খাই অলপ উম। জিৰাই, পাঁচ দহ মিনিট জিৰাই, ৰেষ্ট লৈ, পিছত শুই যাওঁ।
অ', ঘৰৰ ভাত পানীোনে বনাই
ঘৰৰ ভাত পানী ভাবিয়ে বনাই তোমালোকৰ ঘৰত কোনে বনাই
অ আমমাই বনাই
আছ
অ
তুমি কি ভাত খাই ৰাতি উ কেইটাত খোৱা
ৰাতি ভাত খাওঁ অলপ জল্দি ধৰা দহটা মানত খাওঁ তাৰপিছত ধৰা চাৰে এঘাৰটা এঘাৰটা মানত খু চাৰে এঘাৰটা বাৰটাান চাৰে এঘাৰটা মানত টোপনি যাওঁ
ঠিক সদায় একে তাইমটে
আহ সদায় একে টাইমতে ঘৰত কাম বেলেগ কিবা কাম চাম থাকে নে সদায়
বাচন টাচন ধু, ৰুম চুম জৰু মাৰুো কাপোৰ দুুৱা তাকা কাপোৰ ধু, তুমি কি কি কাম কৰা ঘৰত?
মোৰ ঘৰত বেছি কাম নাথাকে মানে বাহিৰত কিবা কিবি থাকে যে সেইবোৰ কৰোঁ ঘৰৰ ইমান কাম কাপোৰ তাপোৰ ধোৱা এইবোৰেই আৰু বিশেষ বিশেষ একো নাই
অ ঠিকে আছে এনে ফুৰিব য ফুৰিব যোৱা আ আজি যাবা?
নাযাও
চালোৱা
তাৰ মত কি কৰা ঘৰত থাকিলে?
ফ্ৰী টাইমত চৰিয়েল চাও উ বাহিৰে কিতাপ চিতাপ পঢ়ো
হয়
মোবাইল প
উ
তুমি কি কৰা
ময়ো অলপ মোবাইল চবাইল চাওঁ আৰু কিবা সৰু সুৰা এক্সট্ৰা যদি কাম চাম থাকে সেইবোৰ কৰোঁ আৰু আগফালে ওলাই চলাই যাওঁ তেনেকাই চলি থাকে আৰু
এজ
হয় এতিয়া ঘৰতে আছা ন
হয় ঘৰতে আছ
অ
গা কেতিয়া দুবা
হম
গা কেতিয়া ধোবা
এই এঘাৰটা মানত আজি, তোমালোকৰ ফালে ৰ'দ দিছে নেকি।
অ', বহুত ৰ'দ দিছে তোমালোকৰ ফালে।
অ, আমাৰফালেও এ ৰ'দ বহুত ৰ'দ উঠিছে আজি। এইকেইদিন অলপ ৰ'দটো কম আছিলে।
অ', আজি বহুত গৰত-ৰ'দ দিছে আৰু গৰমো বহুত লাগি আছে।
হয়। আমাৰ ফালেও, গৰম আজি একদম বহুত গৰম এইকেইদিন অলপ ঠাণ্ডা-ঠাণ্ডা আছিলে অলপ ৰদটো কম আছিলে আজি একদম বতাহো নাই গৰম দি-দিছে বেছি, একদম পুৰা গৰম লাগি আছে।
উম, একে আমাৰ ফালেও একে বতৰ। বাহিৰত ওলাবই নোৱাৰি ইমান ৰ'দ দিছে।
হয়।
বাকী, ঘৰৰ খবৰ ভাল।
দেখি ভাল লাগিল।
তোমালোকৰ-তোমালোকৰ চবৰ ভালেই।
হয়, ভালেই। এতিয়া কি ঘৰতে আ-থাকিবা। নে ওলাই যাবা।
এতিয়া নোলাও মানে, অলপ পিছত গা-চা ধুই কেনে তাৰপিছত একেবাৰে ওলাই যাম আৰু।
ভাত-চাত খাই একেবাৰে ওলাবা।
অ', একেবাৰে ওলাম তাৰপিছত আহি কেনে আকৌ তাৰপিছত আকৌ আবিলি ওলাম।
অ'।
ৰাতিপুৱা মৰ্ণিং ৱাক কৰা নেকি?।
মৰ্ণিং ৱাকটো কেতিয়াবা কৰো কেতিয়াবা নকৰো, সদায় এনেকাে নহয় যে সদায় কৰো কেতিয়াবা উঠো আৰু যদি দেৰি হৈ যায় নুঠো।
তুমি কৰা।
মই নকৰো।
নকৰা।
নাই নকৰো, কিন্তু কৰিব লাগে।
হ', কৰিলে ভাল, স্বাস্থ্যৰ কাৰণে ভাল।
মানে কৰে তো।
হয়।
কৰিব লাগিব তেওঁ বেক কৰিব লাগিব।
উম, মাজে-মাজে যাওঁ যে মানুহ থাকে লা তাত কৰি থাকে যে কত
অ', এইটো মোৰো এইটো অভ্যাস-অভ্যাসতো কৰিব লাগিব।
হয়, কৰিবা
হয়, ৰাতিপুৱা অলপ সোনকালে উঠি যাব লাগিব। ঠিক আছে হ'ব নে কি।
হয়, ঠিক আছে দিয়া।